উম, কোৱা অ' অ, কোৱা। কোৱা?
শুনিচা নে?
শুনিছোঁ-শুনিছোঁ।
কি কৰি আছা?
অ, মই এনেই আছিলো কত
অ, ময়ো এনেই আছো ভালে আছা।
অ, ভালেই-ভালেই।
ভাবিছিলো আজি পুথিভঁৰালৰ গুৰুত্বৰ বিষয়ে অলপমান কথা পাতো।
নিশ্চয়-নিশ্চয় এইটোয় এটা গুৰুত্বপূৰ্ণ বিষয়।
অ, কি কৰিছা?
হয় ভালে অ' ভালে অ' হেৰি বাচি লৈছা মানে কথা পাতিল
মানে যিহেতু পুথিভঁৰালক মানে জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় মানে সেয়েহে এই বিষয়ে মানে আলোচনা কৰি ভাল লাগিব।
উম, ঠিকেই কৈছা ঠিকেই কৈছা। পুথিভঁৰাও আহ জ্ঞানৰ মন্দিৰ বুলিও কোৱা হৈ দিয়াচোন। এ ইয়াত তোমাৰ বিভিন্ন হয় ইয়াত বিভিন্ন বিষয়ৰ অসংখ্যয়ক কিতাপ আলোচনী বাতৰি কাকত লগতে তোমাৰ অভি উদ্যানসমূহ আৰু যিকোনো গৱেষণা সামগ্ৰীবোৰো সংৰক্ষিত থাকে দিয়াচোন।
হয় ঠিকেই কৈছা।
হয় বাকী তুমি অ, পুথিভৰাললৈ কথা ওলালে যেতিয়া অ, মই সুধিব বিচাৰো ছাত্ৰ-ছাত্ৰী বাবে পুথিভৰাল কিমান গুৰুত্বপূৰ্ণ বাৰু।
মানে ছাত্ৰ ছাত্ৰীৰ বাবে মানে কিতাপ মে পুথিভঁৰাৰ মানে অতি মানে উ উপকাৰী মানে পাঠ্যপুথিৰ বাহিৰেও আৰু তেওঁলোকে বিভিন্ন জ্ঞান প্ৰ কিতাপ খিনি মানে নিজৰ জ্ঞান বৃদ্ধি কৰিব পাৰে আহ ছাত্ৰ ছাত্ৰীয়ে যিসকল মানে নিজৰ পাঠ্যক্ৰমৰ কিতাপ। পঢ়িব লাগে সেইটো মানে অ, জৰুৰী নহয়। তেওঁলোকে মানে অ, পাঠ্যক্ৰমৰ বাহিৰেও মানে বিভিন্ন ধৰণৰ আলোচনী মহৎলোকৰ জীৱনী বা বিভিন্ন বিভি ধৰণৰ অ, কিতাপ পঢ়িব লাগে যাতে তেওঁলোকৰ মানে জ্ঞানৰ বা ব্যক্তিত্ব মানে বিকাশ হয় ব্যক্তিত বিকাশ হয় বা মানে বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰে বা অভিজ্ঞতা হয় আহ মানে পুথি মানে এইবোৰ কৰা তেওঁলোক মানে যথেষ্ট খিনি সহায় কৰে।
হয়-হয়-হয় দেই। উ বাকী উ তুমি এনে কি ভাবা যে কেৱল পৰীক্ষাৰ বাবেই। আহ, পুথিভঁৰাল আহ, ব্যৱহাৰ কৰা হয় নে ব্যয়ক্তিত্ব গঠনৰ বাবেও পুথিভৰা হোৱা হয়।
অ' মানে পুথিভঁৰা পৰক্ষােই নহয় ব্যক্তিত্ব গঠনো মানে পুথিভৰাল বহুতেই অ, মানে অ, উপকাৰী যেনে নিয়মিত পঢ়াৰ অভ্যাসে মানুহক শৃংখলাবদ্ধ চিন্তাৰ মানে দায়িত্বী নাগৰিক হিচাপে গঢ়ি তোলে মানে যেতিয়া আমি মানে কিতাপ পঢ়িম বা পুথিভঁৰালৈ যাই পি কিতাপ পঢ়িম তেন্তে মানে আমাৰ আহ যিবোৰ। অ, আমাৰ কিতাপৰ এটা ভাল অভ্যাস গঢ়ি তৰিব বা যেতিয়া আমি কিবা এখন কিতাপ পঢ়িম তাৰ মানে বিষয়ে মানে আমাৰ বিভিন্ন ধৰণৰ কৌতুহল জানিব যে এইখন কিতাপ কেনেকুৱা আছিল তাৰ কাহিনীটো কেনেকুৱা আছিল। আৰু তেতিয়া মানে আমাৰ দায়িত্বশীল হ'ম বা চিন্তাশীল হ'ম আৰু তেতিয়া মানে আমি এখন আহ মানে। সহী নাগৰিক হিচাপে মানে গঢ়ি উঠি।
অ, ঠিকে কৈছা দেই উম, অ', তুমি ঠিকেই কৈছা আৰু যিহেতু পুথিভঁলৰত তোমাৰ সাধাৰণতে পৰিৱেশটো শান্তিময় থাকে দিয়াচোন আৰু মনোৰম পৰিৱেশ থাকে যিহেতু ইয়াত আমি মনোযোগে সহকাৰে আমি অধ্যয়ন কৰিব পাৰো। এ কিন্তু অ যিহেতু আজিকালি তোমাৰ ইণ্টাৰনেটৰ যুগ দিয়াচোন,। ত' এই যুগত তুমি কি ভাবা যে পুথিভঁৰালৰ প্ৰয়োজনীয়তা বাৰু আগতকৈ অলপ কমি গৈছে নেকি মানে কিছুমানে কয় আৰু এনেকে কমি যোৱা বুলি
অহ মানে মোৰ মতে দি সেনেকে কমি যোৱা নাই মানে ইন্টাৰনেট তথ্যৰ উৎস হ'লেও পুথিভঁৰাত মানে সংঘটিত বা নিৰ্ভৰযোগ্যৰ মানে একদম বিশ্বাসযোগ্য মানে জ্ঞান পোৱা যায় আমি আহ তুমি যিহেতু কৰাই মানে অ' পুথিভঁৰাল মানে পৰিৱেশ টো কেনেকুৱা কি কিমান শান্তৰ মনোযোগ দি পঢ়িব পাৰি কিন্তু আমি যদি ঘৰৰ পৰাই এ এনেকোৱা পঢ়ি তাৰমানে সেই শান্ত বা মনোযোগ দিয়া পৰিৱেশ নাপাবও পাৰ। আৰু ইণ্টাৰনেটত যিবোৰ মানে তথ্য আহে সেইবোৰ মানে বিশ্বাস যোগ্য হয়নে নহয়? আমি সেইটো বেছি ভালকৈ নাজানো কিন্তু পুথিভঁৰাৰত যিবোৰ মানে আমাৰ অ কিতাপ থাকে সেইবোৰ মানে। পুৰা বিশ্বাসযোগ্য বা মানে ইতিহাস সমৃদ্ধ বা মানে বহু আগৰ পৰাই চলি আহিছে সেই কিতাপ আহ মানে তাৰ তথ্যবোৰো সুসংগঠিত হয়
হয় হয় দেই কথা কৈছা তুমি আহ যিহেতু পুথিভৰাল পুথিভঁৰালৰ কিতাপসমূহ বিশেষজ্ঞসকলৰ দ্বাৰা লিখা হয় ন ত' আগতে পৰীক্ষা পৰীক্ষা কৰা হয় তাৰ পিছতে লিখা হয় ত সেইকাৰ সেইকাৰণে আৰু। অ' সেইবোৰৰ কিতাপসমূহৰ প্ৰতি আমাৰ বিশ্বাস অলপ বেছি ইণ্টাৰনেটৰ। তথ্য সমূহতকে বাকী পুথিভঁৰালেও তোমাৰ গৱেষণাৰ ক্ষেত্ৰতো সহায় কৰে দিয়াচোন তোমাৰ গৱেষকসকলে বিভিন্ন তথ্য আহ যেনে তোমাৰ জাৰ্নেল তাৰ লগতে তোমাৰ এইবোৰ ৰেফাৰন্স বুক আৰু তোমাৰ গৱেষণাৰ যিবোৰ নথি-পত্ৰ আছে সেইবোৰ পুথিভঁৰালৰ পাই লাভ কৰা দিয়াচোন ইয়াৰ দ্বাৰা নতুন গৱেষণা পথো মুকলি হয় বাকী তুমি কি ভাবা এনে সমাজৰ উন্নয়নত অহ বাৰু আমাৰ এই পুথিভঁৰাল বোৰৰ গুৰুত্ব কেনেকুৱা।
অ, মানে পুথিভৰাল মানে শিক্ষিত আৰু সচেতন সমাজত সমাজ গঠনত মানে বহুতে সহায় কৰে। মানে ইয়াৰ মাধ্যম মানে-মানে ইতিহাস বিজ্ঞান সংস্কৃতি আৰু মানে, সমাজৰ বিষয়ে মানে বিস্তৃত জ্ঞান লাভ কৰিব পাৰে আহ মানে এখন যদি মান শিক্ষিত আৰু মানে। সচেতন সমাজ লাগে তেন্তে মানে তাৰ মূল ভেটি হল আমাৰ পুথিভঁৰাল আমি মানে বিভিন্ন ধৰণৰ অল কিতাপ পোৱা যায় আৰু মানে তাৰ পৰা আমাৰ সাংস্কৃতিক বা সাহিত্যয় বিজ্ঞান ইতিহাস মানে সকলো ধৰণৰ মানে আহ আমি কিতাপ পোৱা যাও। অ' মানে প পাও আমি আহোম ৰাজাজবংশৰ বিষয়ে কিন্তু নাজানিছিলো কিন্তু আমি এই সকলোবোৰ গম পাইছো যে আমাৰ অসমখন আগতে কি নাম আছিল কামৰূপৰ আগত তাৰ নাম কি আছিল কেনেকৈ সৃষ্টি হয় মানে আমাৰ ভাৰতৰে হওক বা অসমৰে হওক বা বিভিন্ন ধৰণৰ আমি যিবোৰ জ্ঞান পাইছো আমাৰ এই ইতিহ সমৃদ্ধ মানে কিতাপ কিতাপসমূহৰ যিবোৰ অ 'পোৱা যায় মানে আমাৰ পুথিভঁৰত মানে আমি এতিয়ালৈকে ইতিহাসৰ বিষয়ে হওক বা সংস্কৃতি সংস্কৃতি হওক বা সাহিত্য হক মানে এই যিবোৰ উ মানে কি মানে জ্ঞান লাভ কৰিছো বা জানিব পাৰিছো এই সকলোবোৰ হৈছে আমাৰ পুথিভঁলাৰ বা তাত থকা কিতাপৰ বাবে।
উম হয় হয় দেই ঠিক কথা কৈছা। আৰু মই ভাবো বিশেষকে আমাৰ শিশশুসকলৰ বাবে পুথিভঁৰাল বহুতো গুৰুত্বপূৰ্ণ। যিহেতু আমি শিশু অৱস্থাৰ পৰাই পঢ়াৰ অভ্যাস অ, গঢ়ি তুলিব লাগে ত শিশুসকলে যদি পুতি। ৰ যায় তেওঁলোকে সৰু কালৰ পৰাই পঢ়াপাক গঢ়ি তুলি গ তুলিব পাৰে লগতে গল্পৰ কিতাপ চিত্ৰ এ আৰু চিত্ৰমূলক যিবোৰ কিতাপ থাকে। আৰু যিবোৰ শিক্ষামূলক সামগ্ৰী থাকে তেওঁলোকৰ মানে কল্পনা শক্তি বৃদ্ধি কৰা দিয়াচোন। আৰু অ' আৰু পুথিভঁৰাল পৰা মানে কেৱল তোমাৰ জ্ঞানে লাভ নহয় যিহেতু তুমি ক'লাই আগতে যে ইয়াৰ পৰা, সময়ৰ সঠিক ব্যৱহাৰো শিকায় ই আমাৰ লগতে পুথিভঁৰালৰ, আহ পুথিভঁৰাল গ'লে আমাৰ ধৈৰ্য্য শক্তিও বাঢ়ে দিয়াচোন। আৰু লগতে মনোযোগ আৰু আত্মবিশ্বাসো লাভ কৰিব পাৰি।
হয় আমি পুথিভৰাল যৰ পুথিভঁৰাল যাই মানে বহুতেই ভাল লাগে তুমি যোৱানে।
হয় মই যাও মাজে মাজে মই খুব বেছি এনেকে সঘনাই যোৱা নহয়। হয়।
হয় হয় মোৰো নহয় সেইটোতো
হয় -হয়
আৰু আজিকালি মানে হয় মানে আজিকালি মানে বহু পুথিভৰালত মানে ডিজিটেল সুবিধাও আছে যেনে কম্পিউটাৰ ই বুক অনলাইন ডাটা বেচ আৰু মানে ইণ্টাৰনেট মানে সুবিধা উপলব্ধ হৈছে মানে আগতে মানে আমি অ পুথিভঁৰাল। যাই যাই পিনে মানে বিভিন্ন ঠাইত মানে কিতাপ এখন বিচাৰি থাকিব লাগিছিলে আমাক যিখন কিতাপৰ দৰকাৰ কিন্তু আজিকালি মানে এই অনলাইন ডাটা বেচৰ মানে জৰিয়তে আমি আমাক কোনখন কিতাপ লাগে আমি মানে সেইখন সেইটো বহুত সোনকাল মানে বিচাৰি ল'ব বা পাই যাওঁ তাৰ পিছত মানে আমাৰ বহুখিনি সময় ৰাহি হৈ যায় বা আমি সেই সময়খিনি আমি সৎ ব্যৱহাৰ কৰিব পাৰো বা আমাৰ বেছি সময় ক্ষতিগ্ৰস্ত নহয়। আৰু মানে ইয়াৰ ফলত মানে পাঠকৰ মানে সুবিধাও বৃদ্ধি পাইছে।
হয় হয় ঠিক কথা কথা তুমি। আৰু তাৰপৰি আ মই যিহেতো গাঁৱত গৈছিলো আজি কিছুদিন আগতে মই তাতে দেখিলো যে। আহ মানে গ্ৰাম গ্ৰাম্য অঞ্চলতো মানে পুথিভঁৰালে কিন্তু শিক্ষাৰ প্ৰসাৰত বহু ভূমিকা পালন কৰি আহিছে তোমাৰ বহু শিক্ষাৰ্থী তোমাৰ ইয়াৰ পৰা উপকৃত হৈছে দিয়াচোন আৰু আহ। মানে তাকে আহ আৰু মানে মই এটা কথা ভাবি আছছিলো যে পুথিভৰালৰ অভাৱ অভাৱত বাৰু আমাৰ কিবা সমস্যা হয় নেকি।
মানে পুথিভৰালৰ অভাৱত মানে আমাৰ বহুতেই সমস্যা হ'ব পাৰে যেনে অ জ্ঞান আহৰণৰ সীমিত হব পাৰে বা পঢ়াৰ অভ্যাস কমি যাব পাৰে আৰু মানে সমাজত সচেতনতা মানে হ্ৰাস পাব পাৰে তুমি যেনেকৈ কা গ্ৰাম্য অঞ্চলৰ বিষয়ে তাত মানে অ মানে বেছিভাগ লোক শ শিক্ষিত নহয় মানে আজিকালিত আগৰ তুলনাত বহুতেই হৈছে কিন্তু তথাপিও কিছুমান লোক মানে বঞ্চিত হৈ আছে। পৰা কিন্তু তাতে যদি খায়ে খাই আমাৰ পুথিভঁৰাল মানে স্থাপিত হয় তেন্তে ম আমাৰ অ আমাৰ মানে অ সকলো মানে ভালদৰে পঢ়িব পাৰিব। অ বা অ তেওঁলোকে মানে অ কিতাপ পঢ়িবলৈ মানে ভাল সুযোগ লাভ কৰিব। বা আমাৰ যদি মই যেনেকে কৰোৱৱে সমাজত মানে সচেতন আৰু শিক্ষিত লোকৰ বাবে মানে সুখী ভৰা বহুতেই। আমাৰ যদি মানে পুথিভৰাল থাকে তেন্তে মানে আমাৰ আমাৰ সমাজ সচেতনহীন হ'ব পাৰিব আৰু লগতে শিক্ষিত হব পাৰিব
উম আৰু দেই ঠিকেই কথা তাৰোপৰি মই এ এটা কথা কওঁ তোমাক তাতে যে আমাক পুথিভঁৰাল আৰু শিক্ষকৰ মাজত কিন্তু এটা সম্পৰ্ক আছে তোমাৰ যেনেকৈ তোমাৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক তোমাৰ অ 'পৃথিভঁৰাল ব্যৱহাৰ কৰি উৎসাহিত কৰে ন আৰু অধিক জ্ঞান আহৰণ থ যিহেতু আমাৰ শিক্ষকসকলেও জ্ঞান দিয়ে আৰু পুথিভঁৰালৰ পৰা আমি জ্ঞানে লাভ
তাকে আৰু অ আৰু পুথিভঁৰালৰ পৰা সাহিত্য সংস্কৃতিৰ বিকাশ হয়।
হয় ঠিকেই কৈছা মানে সাহিত্য। কবি আৰু মানে বিভিন্ন ধৰণৰ মানুহে পুথিভৰালৰ পৰাই মানে অনুপ্ৰেৰনা লাভ কৰি নতুন সৃষ্টি কৰে। মানে মানে আমাৰ যিবোৰ আ আগৰ সাহিত্যিক আছে কবি আছে বা গৱেষক মানে যিবোৰ মহান ব্যক্তি আছে। তেওঁলোকৰ মানে জীৱনীবোৰ আমাৰ অ একোখন কিতাপত মানে লিখা হয় বা আৰু সেই কিতাপ বোৰ মানে আমাৰ পুথিভঁৰাল থাকে আমি যদি সেই কিতাপবোৰ পঢ়ো আহ তেন্তে হলে আমি তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পাম যে তেওঁলোকে যদি ইমান ভালদৰে কাম কৰিব পাৰিছিল আমি কিয় নোৱাৰিম বা তেওঁলোকে তেওঁলোকৰ নিচিনা আমি। সফল হ'ব পাৰিম বা বিশ্ববিখ্যাত হব পাৰিম আমাৰো মানে সেনেকুৱা অনুপ্ৰেৰণা জাগি উঠে
উম ঠিক কথা কছা দেই বহুত তুমি বহুত সুন্দৰকৈ বুজাই দিলা বান
হয় মোৰ আজি হয় হয় হয় হয় মোৰো বহুতখিনিয় অভিজ্ঞতা হ'ল দিয়া হ আজিলৈ সামৰিছো।
ধন্যবাদ হয় হয় ঠিক আছে